উম কি কৰিছা।
আছো এনে তুমি।
মইয়ো আছো ভাত খালা।
অ' খালো তুমি।
মই খাই পেলাই ঔখধ চৌখত খালো গা ভাল নহয় অ'। তোমাৰ সাতৰ সুধি এই সাতৰ সুধি কৰিলো যে
খুব সাপোৰটা চাগে ন তুমি খুব কাপোৰ ধোলা চাগে?
উম, কাপোৰ একদম নকবা আৰু পুৰা দমাই দিছো দুখন বিছনা পুৰা ফুভ ফুল ভৰ্তি
ইমান কাপোৰ কিয় ধুব লাগে?
এই আমাৰ মানে দেউতাই তোমাৰ পুথি পঢ়ে জানাই। সেইকাৰণে মানে উপায় নোহোৱা চব ধুব লগা হৈছে পৰ্দাৰ পৰা আদি কৰি চব। একো বাকী। নাই তোমালোকৰ?
আমাৰ মায়ে হাপ ধুই থৈ দিছিলে। পৰহি তাৰপিছত কালি কেইটামান আজি অলপ আছিলে মানে মোৰ ধৰা ফ্ৰক কিছুমান আৰু আলনাত কাপোৰ অলপ আছিলে সেইখিনি ধুলে। হৈ গল আৰু আঠুৱা বিচনা চাদৰ এইকেইটা আছিলে।
অঁ, অঁ বোলো ফোনচোন নাই বৌয়ে কিবা কৰি আছে ফোন এটা কৰিবেলাগ
নাই অ, মই কল কৰিব বোলে, মোৰ বেলেঞ্চে নাই আজি জাষ্ট ভৰাইছোহে মই। আৰু মানে মেইন কথা মোৰ ফোনটো বেয়া হৈ আ চ' মোৰ অ মানে ইয়াৰ ফোন টো বেয়া হৈ আছে ইয়াৰ ফোন টো বনাব দিয়া আছে ই চ' মোৰ ফোনটো চলাই আছে ন দেছুৱাই
আচছা তাকে মই ভাবিছো এনে বৌৱে ফোন কৰি থাকে মাজে সময়ে এটা ফোন চোন নাই যে কেলে তাকে মই ভাবিছো ৰিচাৰ্জ চাৰ্জ নাই চাগে কৈছিলে সিও নিচাৰ্জ নাই বুলি কলেজ নাই যোৱা কলেজ তোমাৰ বন্ধ দিছে যে। এক্জাম চলি আছিলে বাৰ তাৰিখলৈকে তাৰপিছত তোমাৰ এ। ঠিক ঠাক আৰু মানে বহুত টাফ কাটিছে মানে অ, মই ভাবিছিলো চেচনেলত যিহেতু অলপমান আ মানে তোমাৰ ল' কাটিছে আৰু মানে ইজি কাটিছে চ' ফাইনেলত চাগে লয়ে কাট ইজিয়ে কাটিব তাৰপিছত পেপাৰ খোলাৰ লগে লগতো বোধো মোৰ উধৰ চুৰি গৈছে নহয়। এনেকুৱাই টাফ কাটিছে একে মানে কিতাপ খনৰ চুকৰ পৰা উলিয়ে কৰ পা মানে ক'ত দিছে কত ধৰিব নোৱাৰি।
উম।
একজাম বেয়া হৈছে।
বেয়া হৈছে মানে একজাম।
ফালি দিছো একদম এবাৰ আৰু পাছটো কৰো নকৰো সেইটোও মানে ডাউট হৈ আছে। অ, ব্লেংক পেপাৰটো নাই এৰা বাৰু লিখিছো অলপ চলপ।
তাকে মই দেখা নাই বোলো। কো ক'ত বা গ'ল ছোৱালীজনী-ছোৱালীজনী কলেজত যোৱাও নেদেখো।
অ, তোমাকো নেদেখো বাহিৰত ওলাই থাকা।
উম, বাকী মেকআপ চেপ চেকআপত যোৱা নাই?
মেকআপত তোমাৰ গৈছিলো তোমাৰ শিকি আছো যে। তাৰপিছত তোমাৰ মেকআপৰ অৰ্ডাৰ এটা আহিলে কৰিলো তাৰপিছত তোমাৰ পালো দুই, দুই হেজাৰ মানে পালোঁ।
উম, তুমি মানে মেকপ কৰা ন চ' মইতো মেহেন্দি আঁকো। তোমাৰ যদি কোনোবা কনটেক্টত মেহেন্দী চেহেন্দী আঁকিব লগীয়া থাকে মোক ক'বা।
অ, কম দিয়া তুমিতো আকিব জানা ন।
উম, জানম। মানে লাইক অ, মই মডলা ডিজাইন টো জানো এণ্ড দ কিছুমান ভিজুৱেলি মানে চাই পেলাই আকি দিম আৰু।
অ, কিমান লোৱা অ, মানে ফুল হেনৰ?
মই ফুল হেণ্ডৰ লও ফ'ৰ হাণ্ড্ৰেড।
পুৰাফুল
ইয়া - ইয়া মানে লাইক আহ, ক লৈকে থাকে এই এলব টোৰ ওচৰলৈকে থাকিব আৰু।
উম, ইমান কম লোৱা ব-বহুততো - বহুত
মানে কিছুমান মানুহে দিব নোখোজে ন এতিয়া নিউ কে ষ্টাৰ্ট কৰিছোহে চ' অ, ইমান যদি বেছিকে প্ৰাইচ লৈ লও পিছত নাহাই হৈ থাকিব কাষ্টমাৰ
আকৌ বেছি মানে তোমাৰ তুমি যদি বেছি কমকে লোৱা তেতিয়া ভাবিব এই ভাল নক কৰে চাগে সেইকাৰণে ইমান কমকে লৈছে।
নাজানো আৰু কামটো ষ্টাৰ্ট কৰিছো হে জাষ্ট কেইদিন মানেই হৈছে। মই মাজতে এই অ, তোলনি বিয়া এখনত অ, লগাইছিলো ভণ্টি এজনী মেহেন্দী দুটা হাতত ফুল হেণ অ, তেতিয়া মই মোক কলো। নিজৰ ফালৰ পৰা যি দিয়ে আৰু।
উম।
তাৰপিছত দিলে আৰু। ফৰ অ', ফাইভ হাণ্ড্ৰেড এটা দিছে।
অ', ফাইভ হাণ্ড্ৰেড দিছে।
অ' তাই আৰু মানে লাইক অ' তাইক ইমান হেভী মেকআপ লগা নাছিলে ছ'। তাই মানে কৈছিলে যে বা পাৰ্লাৰ নাযাওঁ মই। তুমিয়ে তোমাৰ মেকআপ কিটখিনি দি মেকআপ কৰি দিয়া। মই লাইক সেইটো নাজানো। মানে এই যে, তুমি যে কৰা। কালাৰ অ', কালাৰ মানে চেইঞ্জ কিবা এটা যে কয়। অ', কণ্টৰ নে চামথিং কয়। সেইটো মানে অলপ মানে মই মিলাব নাজানোঁ। বাকী মই তাইক ভালকে ৰেডি কৰি দিছোঁ। অ', নাজানো আৰু তাই কেনেকা পালে। তাইতো ভাল পাইছো বুলিয়ে কৈছে মানে।
তোমালোকৰ গাঁৱৰ?
অ', ঘৰৰ ওচৰৰে মানে ছোৱালী এজনী আছ আছিলে মানে অলপ ভাল অ' ভাল পৰিয়ালৰ নাছিল মানে অলপ তাই
অ' অ
সেইকাৰণে মই ভাবিলো কৰি দিওঁ আৰু ন' তাই কৈছে যেতিয়া।
অ' অ' এই কৰিবও লাগে দিয়া এতিয়ায়ে যদি তুমি এতিয়া এইবোৰ কাম নকৰা তেন্তে কেতিয়া কৰিবা আৰু হয়নে? এতিয়া হাতৰ কামবিলাক থাকি ব লাগে থাকিলেহে তুমি এতিয়া ইন এক্সট্ৰা ইনকাম চৰ্চ এটা ওলাই থাকে ন'
উম, মই ট্ৰেডিং শিকিম বুলি ভাবিছো। লু মাজতে মই অ' থ্ৰেডিং শিকিম বুলি কৈছিলো। পাৰ্লাৰ আমাৰ জেঠাইৰ পাৰ্লাৰ আছে ন' তাত বাত মানে মোৰ হাত টোৱে নাহে ইন্টেৰেষ্টেড নহয় মো মানে ইন্টেৰেষ্টেড অনলি মেক কাপত মেকআপ তাৰপিছত হেয়াৰ আ'হেয়াৰ স্পা হেয়াৰ ষ্ট্ৰেটনিং কৰি দিব পাৰো বাৰু।
উম, মানে বেছি ইণ্টাৰেষ্ট আছে মেকআপত।
অ', মেকআপত ইয়া।
উম, মোৰো মেকআপটো ভাল লাগে।
মেকআপটো বহুত ভাল লাগে মানে আ' মানে ব্ৰাইডেল ব্ৰাইডেল লুকটো মানে মোৰ বহুত কৰিব মন যায়।
অহ, আহিবা এদিন ট্ৰাই কৰিম তোমাৰ ওপৰত মেকআপ এটা।
অ'কে - অ'কে যাম দিয়া অ,
উম,
মোৰ মানে সৰুৰ পৰা এটা ড্ৰিম আছিলে ব্ৰাইট। মেক আপ কৰি পেলাই ফটোশ্বুট এটা কৰা বাট মানে এতিয়ালৈকে হোৱাই নাই।
মোৰ মানে কি মোৰ আইফোন আহে ৰখি আছো, আইফোন টো আহিলে মানে মই তেতিয়া আৰু মডেল বিলাক ল'ম। মাৰো লাহে - লাহে, মেক আপ বিলাক পোষ্ট কৰিবলৈ। ফোন তোমাৰ ল'ম আৰু এইটো জুলাই মাহটো গ'লে।
অ-অ।
উইকত লৈ ফুৰা ফাৰ্ষ্ট উইকত, তাৰমানে আইফোনত ফটো খিনিও ধুনীয়া আহিব। তে মই ভালকে প'ষ্টো কৰিব।
চিজন্সটো, চিজনটোও ভাল হ'ব অতম চিজন হ'ব।
অ', তেতিয়া আৰু যেতিয়া, যেতিয়া মোবাইল ল'ম তেতিয়া আৰু মডেল বিচাৰিব ষ্টাৰ্ট কৰি দিম আৰু। তুমি ফাৰ্ষ্ট হ'বা, দেন আকৌ। অ, তাৰপিছত আকৌ মোৰ মানে অ, বা জনী আছে অংক মানে তোমাৰ এই। শকত কে বা জনী, এই বা জনীয়ে মানে মন ল'ম বুলি কৈছিল। মেমে কৈছে, ঠিক আছে, মই যেতিয়া ফোন কৰিম, তেতিয়া, মানে যেতিয়া শুই থাকা। মই ফোন কৰিম আৰু।
উম, মানে তেনেকুৱা লুক এটা ক্ৰিয়েট কৰি ফটোশ্বুট কৰিবলে ভাল লাগে। এটা মেম'ৰিছ থাকে আৰু।
উম, ভাল লাগে অ, ভালে লাগে, মই এতিয়া মেকআপ ষ্টুডিঅ' এটা খুলিম বুলি ভাবিছোৱেই।
উম,
মেকাপ ষ্টুডিঅ'ত তোমাৰ মেকাপ-চেকাপ থাকিব মেনিকিয়ৰ, পেডিকিয়ৰ। তাৰ পিছত তোমাৰ, হেয়াৰ স্পা, ফেচিয়েল ভেক্সিং, চব ৰাখিম বুলি ভাবিছো এতিয়া। ডিছকাছ কৰি কিনো হয় চাওচোন এতিয়া।
আজিকালিতো আইব্ৰ'জ, অ, আইব্ৰজ, ফেক আইব্ৰজ বহাব পাৰি, সেইটোও ট্ৰাই কৰিব পাৰা তুমি।
অ, টেটৰে।
সেয়া অ' সেইটো মেচিন দি যে বনায়।
অ' এইটো কাৰণে, টেটু আৰ্টিষ্ট লাগিব।
উম! বাকী মোৰ এজন চিনাকি আছে। আছে বাৰু, টেটু বনোৱা মানুহ।
ভাল বনাইনে?
অ', ভালেই বনায়।
উম, ভাল বনালে বাৰু ভালেই, কাৰণ তেতিয়া যদি ফ্ৰেণ্ডশ্বিপটো কৰি লওঁ, দেন আমি কলেব কৰিব পাৰিম ন। অ', অ' কথা উম, উম। এতিয়া কথা পাতিলে চব খিনি ক্লিয়াৰ কৰি লব পাৰিম আৰু।
উম, আৰু চব ফালে ক্লিয়াৰ হৈ থাকিলে এটা নিজৰে ভাল।
সেইটোৱে। এ, এতিয়া আৰু মানে, যিমান ডাঙৰ হৈ আহিছোঁ মানে, তাকে ভাবি থাকোঁ ক'ৰ পৰা পইচা আহিব পাৰে ক'ৰপা পইচা আহিব তাকে চিন্তা কৰি থাকোঁ আৰু। কাৰণ পঢ়াটো তো আৰু শেষ হ'বই, তিনি বছৰ আছে আৰু বেছি
উম, আৰু নিজৰ এটা ষ্টাৰ্ট আপ টো মানে
উম! উম! এবাৰ যদি তোমাৰ বিজ তাৰ পিছত যদি মনটো বহি যায়, তেনেহ'লে আৰু কথাই নাই আৰু, পইচা আহিয়ে থাকিব, উম।
আৰু প্লাছ এই পাৰ্লাৰ কাম বিলাকত তোমাৰ পইচা আছে কাৰণ ডেইলি লাইফত মানুহক থ্ৰেডিং কৰিব লাগে।
উম। লাগেই টো আজি আৰু বিজনেচত এটাই ভাল তোমাৰ মন গ'লে খুলিব পাৰা মন নগ'লে খুলিব নোৱাৰা। এনেকুৱা নহয় যে জব হয় যাবই লাগিব।
তুমি কাৰো আণ্ডাৰত কাম কৰিব নালাগে ন নিজৰ
উম, মই নিজে অনাৰ হম তেনেকুৱা উম। এইটো ভাল। আৰু তেনেকে বা আছে তাই সেই মোবাইল চাই আছে ইউটিউবত খানা খোৱা চাই আছে ফুড বিলাক। খায় থাকে যে অ'। ফোদ ব্লগ সেয়া মইও চাই থাকো ভাল লাগে চাই।
মই বহুত চাওঁ এইবিলাক কিছুমান ফালি থাকে ন। লাইক আ, বাহু বলি কালি ৰাজস্থান নে মহাৰাষ্ট্ৰ ফালৰ সেই চালে মানে মোৰ পেটটো কুলকুলাই জায় জানা।
অ' বৰ ভাল লাগে চাই মইও ভাল পাওঁ চাই মায়ে কৈ থাকে কিনো চাই থাকো এইবোৰ নিচিনা।
কিবা অ' ফুড ব্লগিং চাই কিবা বেলেগ এটা ভাল লাগে।
লাগে।
উম।
কিয় মায়ে বেয়া পায় মই চালে?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
মোৰতো ইনষ্টাতৰ ফিডটো খুলিলেও চব খানা খানা খানাই আৰু চিকেন উম চিকেন, চিকেন, চিকেনে থাকে বেছি।
এ, একে।
চিকেন । মেকআপ।
অ' মোৰ মেকআপৰ এই লোক বিলাক আহি থাকে। এতিয়াতো ভাওনা আহি আছে ন তেতিয়া পাও
উম ভাওনা কেতিয়াৰ পৰা?
ভাওনা তিনি চাৰি।
হ।
উ।
তুমি কিবা পাৰ্ট ল'বা চাগে?
মই ল'ম অ' মই ৰাণী লম। আজি আছিলে। আ আজি অখৰা আছিলে নগলো গাটো ভাল নালাগিল যে ভাগৰ ভাগৰ লাগিল হেকাৰণে যো নলগো, নগ'লো।
উম, সেই তাতে। তেনে ৰাণীৰ ওপৰত তোমাক চাব পাম।
উম পাবা, পাবা পাবা এই মোৰ তেজে দি মো পাৰ্টটো।
হ।
কান্দি থাকিব লাগে।
তাকে বেয়া কান্দে নয় হেই।
উম চাবা আৰু ভে ভেওৱা মাতটো।
তাকে দিয়া চা আও শুৱা দেইও হ'ল, ৰাখিছো আৰু।
খাতি হ'ল ন?
উ।
দিয়া ঠিক আছে দিয়া, উ বাই। উ হ'ব দিয়া বাই বাই।